অ, হেলো।
আপুনি, শুনিছেনে বাৰু মোৰ মাতো।
হয়, হয় মই শুনিছোঁ। আপুনি শুনিছেনে, হয়। হয়, মই ভালেই আছো, আপোনাৰ?
মইও ভালে আছো বাৰু। আশা কৰিছো আমি দুজন ভালে আছো। অ' এটি নতুন বিষয়ৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰকৃততে আহ কথা টো এনেকুৱা ধৰণৰ যে বিষয়টি অসমীয়া ভাষা সংস্কৃতিৰ বিষয়ে অকণমান আ-আলোচনা কৰিছো যিহেতু তু আমাৰ একদম প্ৰাণৰো প্ৰাণৰ যিহেতু। ভাষাটো আমাৰ প্ৰাণৰো প্ৰাণৰ। গতিকে সেই বিষয়ে অকণমান আগবাহ আগ কথা পাতিব বিচাৰিছো আৰু। আৰু ভা-ভাষাটো, ভাষাৰ ক্ষেত্ৰত আচলতে কথা পাতিবলৈ সময় নালাগে আচলতে। তেদেই মোৰ অনুসৰি, গতিকে মই আৰম্ভ কৰিব বিচাৰিছো। এই যিহেতু আমি গম পাইছো বা যোৱা বছৰে আমাৰ অসমীয়া ভাষাতে দ্ৰুপতি মৰ্য্যদা পাইছে। দ্ৰুপতি ভাষাৰ মৰ্য্যদা পাইছে। দ্ৰুপতি ভা-ভাষাৰ অৰ্থটো আছিলে যে, আজিৰ পৰা পোন্ধৰ কমেও, এহেজাৰ পৰা পোন্ধৰশ আগৰ যিটো আছিলে উম, ভাষাসমূহ সেইসমূহক দ্ৰু দ্ৰুপতি মাজত, মৰ্য্যদা দিয়া হয়। এতিয়া আমাৰ ভাৰতবৰ্ষত দ্ৰু দ্ৰুপতি ভাষা খুব কম আছে, মৰ্য্যাদা পোৱা, তাৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো আছে। যিটো ইমান প্ৰাচীন পুৰণি ভাষা হিচাপত আমাৰতো স্বাভিমান, স্বাভিমান যথেষ্ট বা গৌৰৱ, যথেষ্ট খিনি ওপৰত আছে। সেই ক্ষেত্ৰত চা চাবলে গ'লে, আমাৰ নিৰ্দিষ্ট সাহিত্য-সংস্কৃতি কিমান খিনি উন্নত, উন্নত, উন্নত মানৰ। কিমান খিনি আমাৰ হেৰি আছে, আৰু দ্ৰপদী মৰ্য্যাদা ভাষা ভাষাত পাবলৈ বহুতখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত আমি পৰিছো ন'। আমাৰ ধৰক সাহিত্য ক্ষেত্ৰতে হওঁক সংস্কৃতি ক্ষেতৰত বহুত‌ খিনি ক্ৰাইটেৰিয়াত পঢ়িছো কাৰণে আহি পাইছো। এতিয়া আপুনি বাৰু এই আমাৰ এই অসমীয়া ভাষাৰ উৎপত্তিৰ বা আপুনি কিবা ইতিহাসৰ কথা জানে কি, অৱগত কৰিব পাৰিব নেকি?
হয়, হয়। অ' আচলতে অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে মই মোৰ অকমান অকমান জ্ঞান আছে। আচলতে বৰ বিশেষ জ্ঞান নাই, হ'লেও অলপ, অলপ মই নিশ্চয় জানো। অ' মই অকমান কৈছো বাৰু হা।
হয়, হয়।
অসমীয়া ভাষা আচলতে, ভাৰতৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ ভাষা। ই মূলতঃ সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা আ যি প্ৰাচীন কামৰূপী প্ৰাকৃতিৰ বিকাশৰ ফল। প্ৰাকৃতিৰ বিকাশৰ ফল আচলতে। আচ-আচলতে বিশেষ, যিসকল বিশেষজ্ঞ সেই সকল কৰৰ মতে কি হৈছে, কি কৈছে যে অসমীয়া ভাষাৰ ইতিহাস, প্ৰায় এক হাজাৰ বছৰত কৈও অধিক পুৰণি বুলি কৈছে।
হয়, মই সেইকাৰণে কৈছো যে আপোনাক দ্ৰুপদী ভাষাৰ কথা সেইকাৰণে কৈছো যে, মোৰ কথাটো।
হয়, হয়, হয়। এই মধ্য যুগত কি হৈছিলে, মধ্য যুগৰ বহু সাহিত্যিক আৰু ধৰ্মীয় গ্ৰন্থত অসমীয়া ভাষাৰ আচলতে ব্যৱহাৰ দেখা যায়।
যাই যাই, নিশ্চিত ভাবে।
হয়, অসমীয়া ভাষাই এ সময়ৰ লগে লগে বিভিন্ন ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি, নিজকে অধিক সমৃদ্ধ কৰি তুলিছে। হয় হয় হয়। হয় অ অসমীয়া ভাষাৰ বিকাশৰ বিষয়ে আপুনি কি ক'ব।
হয়। শুনিছেনে আপুনি।
হয় হয় মই শুনি আছোঁ।
হয় আহ। আ আপ আপোনাৰ কথাখিনি হ'ল নেকি বাৰু
হয় হয় হয়।
আপুনি আপুনি ইতিহাসৰ বিষয়ে যথেষ্ট খিনি কথা গম পাই আচলতে ময়ো সুখী হৈছোঁ। কাৰণ ময়ো ইমানখিনি কথা কিন্তু ময়ো নাজানো দেই অসমীয়া ভাষাৰ উৎপত্তিৰ কথা হয়। জানো প্ৰাৰম্ভিক কথাখিনি যোনখিনি সেইখিনি প্ৰাৰম্ভিক কথাখিনি জানো বাৰু কিন্তু আপুনি যিমান, সখিনি কথা ক'লে সেইখিনি আচলতে ময়োও আজি গম পাইছো যে নতুনকে কথা খিনি অসমীয়া ভাষা আচলতে একদম স্বৰ্ণ ইতিহাস এটা আছে হয়নে বাৰু ইতিহাস আছে সেইখিনি কথা আমি এ কৈছোৱয়েই এতিয়া সেইটো, সেই কথা চাবলৈ গ'লে আমাৰ অসমীয়া ভাষাৰ যোন, টো উ মান, মানটোৰ যথেষ্ট ওপৰত এতিয়া মই সেই ভাষা আৰু সংস্কৃতি যিহেতু একেলগতে আছে।
হয়।
এইটো পৰিপূৰক দুইটা সেই ক্ষেত্ৰত মই এতিয়া, আমাৰ আমাৰ অসমীয়া ভাষাৰ মূল সংস্কৃতিত এ বিখ্যাত, আমাৰ বিশেষজ্ঞই সকলে কৈছে যে আমাৰ অস অসমীয়া সংস্কৃতিৰ মূল বৈশিষ্টয় হৈ গ'ল ঐক্য সম্প্ৰীতি অতিথি, পয়ণতা সৰলতা সহনশীলতা।
হয় হয় হয়।
এতিয়া অসমীয়া সংস্কৃতি বহু শতাব্দী ধৰি বিকশিত হৈ আহিছে আৰু আজিও নিজৰ, কেইটা বজাই ৰাখিছে নিশ্চিতভাৱে কাৰণ বি বিহু যদি আমি ধৰক সংস্কৃতিৰ ক্ষেত্ৰত যদি চাবলৈ যায় বিহু বিহু ক্ষেত্ৰত যদি আমি চা যাওঁ গোটেই আপু ৱৰ্ল্ড ৱাইড বুলি ক সকলোৱে বিহু বিষয়ে গম পায় আজি। বিহুৰ প্ৰতি চব আকৰ্ষিত হয়। অ হয় সেই সেই ক্ষেত্ৰত চাবলৈ গ'লে বিহু অসমতো জাতীয় উৎসৱ।
হয়।
এতিয়া অসমীয়া সংস্কৃতিৰ আটাইতকৈ ডাঙৰ পৰিশ্য হৈ গল বিহু। গতিকে আমি ভাষাৰ, পৰা বিহু পয়াই এটাই কথা আছে কাৰণ ভাষাটো সংস্কৃতিৰ লগত জড়িত। আৰু সংস্কৃতিত বিহু জড়িত হৈ আছে।
হয়।
অহ আৰু বিহু বুলি কোৱাৰ লগে লগে ধৰক অসমীয়া ভাষাৰ কিমানখিনি জড়িত আছে বিহু নামৰ পৰা ধৰি, আপোনাৰ বিহু লোকগীতৰ বা গোটেইখিনিটো সোমাই আছে ন গতিকে, মই ভাবিছো যে এই আমাৰ অসমীয়া ভাষাৰ হেৰ ক্ষেত্ৰত যে এই বিহুৰ প্ৰাসংগিকতাটো কিন্তু আহিব।
আহিব আহিব নিশ্চয়।
এতিয়া সেই ক্ষেত্ৰত আমি যদি বিহুৰ বিষয়ে যদি চাবলৈ যাওঁ বিহুৰ বিষয়ে। আচলতে যদি উ এতিয়া কিছুমান লোকক সুধিলে বিহুৰ বিষয়ে ক'ব বিহুৰ বিষয়ে কি আছে বিহু তিনিটা, সেইটো কথা কিন্তু প্ৰ প্ৰত্যেকটো বিহুয়ে প্ৰত্যেকোৱে নিজ নিজ বৈশিষ্ট্য আ প্ৰত্যেকটো বিহুয়ে বিহুয়ে নিৰ্দিষ্ট নিৰ্দিষ্ট স্বকীয়। আয়ি আছে।
হয়, হয় হয়।
সেই ক্ষেত্ৰত চাবলে গলে আমি চাওক, আমাৰ বহাগ বিহুত আমি যিসমূহ গীত পৰিবেশন কৰো- বিহু গীত আছে, সেই গীতসমূহতো- অসমীয়া ভাষাৰে এটা অন্যান্য অ অ মানে সৃষ্টি। অসমীয়া ভাষাৰে, হয় সি অঁ হয়। বিশেষজ্ঞ মানে, যিসকল আছে লোক- পুৰণা আগৰ যিসকল আদি লোকসকল আছে, তেওঁ এতিয়া- তে সেই অনুসৰি অসমীয়া ভাষাৰ পৰা সেই গীতসমূহৰ- সৃষ্টি হোৱাৰ কাহিনিটো আপুনি জানে নেকি? মই আপোনাক কৈছো শুনক। সেই সমূহ এই লোকগীত সমূহৰ সৃষ্ট- টিও বা এই আমাৰ বিহু গীত সমূহ হেনো সৃষ্টি হৈছিলে একদম প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত কথাৰ ক্ষেত্ৰত।
হয়।
একদম বিহু গীতসমূহত যথেষ্ট কথা মানে তাৎপৰ্য লুকাই থাকে। এতিয়া আমি যি সমূহ বিহুগীত গাওঁ প্ৰকৃততে সঁচাকে বাস্তৱ জীৱনত আমাৰ প্ৰতিফলিত হয়।
নিশ্চয়, নিশ নিশ্চয় নিশ্চয়।
অঁ' হয় হয়, এতিয়া আগতে লোকগীত বিলাকৰ সৃষ্টি বা গৰখীয়া গীতসমূহৰ সৃষ্টি হৈছিলে বোলে- যিটো সময়ত গৰখীয়া বিলাক গৰু চৰাবলে যায়, -
হয়।
সেই সময়ত প্ৰকৃতিৰ লগতে মিলাই- বা তালৰ লগত মিলাই গৰখীয়া গৰখীয়াসকলে যি গাইছিলে সেয়া গৰখীয়া গীত পালেগে। যিসমূহে অসমীয়া ভাষাৰ অঁ' ভাষাৰ সংস্কৃতিৰ ভঁৰাল চহী কৰিছে- আকো বিহু গীত গাইছে যি নাচনীৰ লগত- নাচোতে তেখেতলোকে প্ৰেম প্ৰিতি লে প্ৰিতিৰে- একতাই যিসমূহ গীত গাইছে, সেইসমূহ হুঁচৰি হৈছে বিহুগীত হৈছে। আঁহ- সেইখিনি ক্ষেত্ৰত হওঁক, আকৌ সংস্কৃতিৰ ক্ষেত্ৰত চাওক আপুনি আমাৰ বিয়া নামৰ ক্ষেত- ত্ৰত চাওক বিয়া নামৰ পৰা ধৰি আকৌ বিয়া নামৰ কা- আপুনি চাওক বিয়া নামত ব্যৱহাৰ কৰা গীতসমূহ। হয়নে নহয় বাৰু? সেই ক্ষেত্ৰত আ অ অঁ'- সেই ক্ষেত্ৰত আমাৰ বা- গীত মাতৰ ক্ষেত্ৰতো আমাৰ একদম আদিৰাহিৰ কথা কৈছো প্ৰথম প্ৰাৰম্ভিক আমাৰ যি সময় একদম- থলুৱা গীটমাতৰ কথা কৈছো এইখিনি অসমীয়া ভাষাত কিমান খিনি উন্নয়ন কৰিলে।
হয়।
আকৌ আকৌ অন্যহাতে যদি আমি চাওঁ আমাৰ গুৰু দুজনাৰ কথা। শংকৰদেৱ আৰু মাধৱদেৱৰ ক্ষেত্ৰত। তেওঁলোকৰ- তেওঁলোক তেওঁলোককতো প্ৰত্যক্ষ ভাৱে কানদাৰী বুলি কব পাৰো আমি অসমীয়া ভাষাত, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ। হয় নে নহয়? এতিয়া আ আপুনি- কে শংকৰদেৱ মাধৱ দেৱৰ এনেকুৱা কিছুমান ৰচনা কব পাৰিবনে বা যিসমূহে আমাৰ অসমীয়া- সংস্কৃতিৰ ভঁৰাল যথেষ্টখিনি চহকী কৰিছে ৰচনাৰ বিষয়ে।
হয়, আচলতে আচলতে তেওঁ অঁহ সেই অঁহ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আচলতে অসমীয়া- ভাষা আৰু সাহিত্যৰ বিকাশত অপূৰ্ব অৱদান আগ আগবঢ়াই থৈ গৈছে।
হয় হয় হয়' নিশ্চিতভাৱে।
লোকৰ বিভিন্ন ৰচনা, ভাওনা, বৰগীত আৰু অংকীয়া নাটসমূহে- অসমীয়া ভাষাক জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছিল।
কৰিছে কৰিছে কৰিছে।
হয়, আচলতে অসমীয়া সাহিত্য ভাৰতীয় সাহিত্যৰ এক মূল্যবান সম্পদ।
হয় হয়।
আকৌ অসমীয়া সাহিত্যৰ বিভিন্ন যুগো আছে। যেনে প্ৰাচীন যুগ, হয়নে এই সময়ত প্ৰাচীন যুগত আচলতে কি হৈছিল আচলতে এই সময়ত অ ধৰ্মীয় আৰু আধ্যাত্মিক সাহিত্যৰ বিকাশ হৈছিল অ'। আকৌ প্ৰাচীন যুগৰ পাছত আকৌ কি হয় প্ৰাচীন যুগৰ পিছত মধ্য যুগ। মধ্য ম মধ্য যুগত আচলতে মহাপুৰুষ দুজনাই বৈষ্ণৱ সাহিত্যৰ সাহিত্যই এক যুগক সমৃদ্ধ কৰিছিল।
ক কৰিছিলে বৈষ্ণৱ যুগৰ আমি সেইটো গুৰুত্বপূৰ্ণ হয়।
আধুনিক যুগ
আধুনিক
আধুনিক যুগত অ অসমীয়া সাহিত্যত উপন্যাস, গল্প, কবিতা, নাটক আৰু প্ৰবন্ধৰ বিস্তাৰ ঘটিছিলে। নহয়নে?
হয় হয় নিশ্চিতভাৱে নিশ্চিতভাৱে।
হয় হয়, আচলতে আপুনি মোক সুধিছিল যে আহ' শংকৰদেৱ আৰু মাধৱদেৱে আচলতে কি অৱদান আগবঢ়াইছিল নহয়নে?
হয়, হয়, হয়, হয়।
আচলতে আচলতে শংকৰদেৱ আৰু মাধৱদেৱে অ বিভিন্ন বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈ গৈছে। আমাৰ অসমীয়া যি ভাষা সেই ভাষাক আচলতে অ', সবল ৰূপে গঢ় দি থৈ গৈছে আচলতে।
হয় গঢ় দি থৈ গৈছে।
হয়, হয়, এই শংকৰদেৱ আৰু মাধৱদেৱে আচ চলতে বিভিন্ন ধৰণৰ নাটকো ভা নাটক - ভাওনা হয় হয়, অ অংকীয়া নাট তেনেধৰণৰ বিভিন্ন ধৰণৰ আচলতে অৱদান আগবঢ়াই থৈ গৈছে। সেইসকলক আমি অৱদান বুলি ক'ব লাগিব।
অ' অৱদানে আও অসমীয়া ভাষা ভেট ভেটি নিৰ্মাণৰ তেওঁলোকৰ যিসমূহ বৰগীত আছে, বৰগীতৰ পৰা ধৰি
হয়।
গীত ব অ বৰগীত গীত, বৰগীতৰ পৰা ধৰি ভটিমা, টোতই সেইখিনি নাট নাট, ঝুমুৰা সেই খিনি যোনখিনি কথা কৈছে একদম অসমীয়া ভাষাটোৰ মূল ভেটিটো তেওঁলোকে গঢ় দি থৈ গৈছে এতিয়া আপুনি যিসমূহ যুগৰ কথা ক'লে আ যে অসমীয়া ভাষাৰ বি ভিন্ন যুগৰ লগে লগে বিভিন্ন ধৰণে বিকাশ হৈছিলে সেই ক্ষেত্ৰত আমি আ জোনাকি যুগৰ কথা পাই আহিছো। জয়ন্তীৰ কথা পাইছো, যুগৰ পৰিৱৰ তন লগে লগে কি ধৰণে আমাক অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি কি ধৰণে আমাক উম সাৱমান কৰিছে, আমি ব তমান আধুনিক আধুনিক যুগ বা ৰোমাণ্টিক যুগত আমাক কেনেকুৱা ধৰণৰ খাদ্য - সংস্কৃতিৰ বিকাশ হৈছিল সেইখিনি কথা আমি পাই আহিছো যে এটা সময়ত আ আধ্যয়াত্মিকতাৰ ভাৱ, এটা সময়ত ৰোমানাটিকৰ ভাৱ, এটা সময়ত প্ৰগতিবাদী চি চিন্তাধাৰা ভাৱ সেইখিনি কথা আমি পাইছো গতিকে অসমীয়া ভাষাৰ এই ইতিহাসসমূহ সঁচাকৈ, সঁচাকৈ যদি আমি চাবলৈ যাওঁ সঁচাকৈ অতি সুন্দৰ এটা অৱৰ্ণনীয় কথা। কথাটো মই কৈছো বৰ্ণনা কৰিব নোৱাৰি যাক কথা। ভাল লাগিলে আজি আমি সদায় ব্যৱহাৰ কৰি থকা ভাষাটো বিষয়ে ইমানখিনি জানিলো মাতৃভাষাৰ বিষ ইমানখিনি জানিলো আপোনাৰ আমাৰ হয়, হয়। আপোনাৰ জ্ঞানৰ ইমান খিনি কথাও মই মোৰ লগত শ্বেয়াৰ কৰিলে মইও গ'ম পালো মোৰ কথা খিনিও গ'ম পালে নিশ্চয় ভাল লাগিলে হয় আশা কৰিছো আকৌ হয় আশা কৰিছোঁ নতুন এটা আকৌ এটা প্ৰগতিশীল চিন্তাধাৰ বিষয়েৰে আমি পুনৰ লগ পাম ধন্যবাদ।
হয়, হয় নিশ্চয়, নিশ্চয় ধন্যবাদ।